হেল্ল'
কি কৰি আছা
এয়া এনেই আছো তুমি কি কৰিছা
এ মইও আছো ৰবা এনে অলপ কাম চাম কৰিলো। এতিয়া এনে আছো। ভাত ভাত খালা নেকি
নাই নাই ভাত খোৱা নাই বনাইহে আছে
অ ৰাতি কি খোৱা ভাত নে ৰুটি?
ৰাতি এতিয়া বাৰু ৰুটিয়ে খোৱা হয় আমাৰ ঘৰত এ ভাতে খোৱাে হয়।
আচ্ছা আচ্ছা হয় নেকি বাকী খবৰ পাতি
ভাল ভাল তোমাৰ
মও আছোঁ দিয়া ভাল।
উম উম
অ কথা এটাৰ কাৰণে ফোন মাৰিছিলো ৰবা।
কোৱাচোন
অ চানডে দিনা সেয়া গুৱাহাটীত গ'লো হয় যাবা নেকি?
চান্দে
অ চান্দে
অ মই কি কৰিবলে যাবা
এ অলপ বজাৰ আছিলে মানে
অ অ তাকে চান্দে লেকে থাকিলে বাৰু যোৱাটো হ'বয়ে
উম তাকেতো এই কি বুলি কয় অলপ বজাৰ পাতি আছিলে মই বোলো দুয়োজনীয়ে গ'লে অলপ ভাল হ'ল হয় ন
উম তাকে
উ যোৱা যদি ওলাবা যদি থাকা ন তেতিয়াহ'লে ওলাবা দেই
অ তাকে ওলাব লাগিব
উম উম তুমি থাকিলে ভাল হয়
অ কি বিয়াৰ বজাৰ কৰিম বুলি ভাবিছ
অ বিয়াৰ বজাৰ তাৰমানে কিবা কিবি বস্তু আৰু আনা নহ'লে নহয় গামোচা আনিব আছে তাৰ পাছত আৰু কিবা বহুত বস্তু আছে দিয়া মান ধৰা কাপোৰ খিনি অলপ আনিছো অলপ আনিব বাকী আছে নহয়। সেইবোৰ ৰান্ধিব লাগিব
অ অ সেই আক মান ধৰা কিবা কিবি ধেই থাকে ন।
অ সেতো আৰু গলত পিন্ধা আৰ্টিফিচিয়েল জুৱেলৰী সেইবিলাক কো‌ আনব লাগব
উম
উম উম
এইটো দেওবাৰে নহয় ইটো দেওবাৰে ৰৈ নিদিয়া কেলে পইচা কেইটামান গোট খাই লওক
চাও দিয়াচোন মানে অ সেইটো মই জব কৰি আছোঁ যেতিয়া এতিয়া ছুটি নাপাওঁ নে আক
উমচ, অঁ
উম তাৰমানে এইটো চানডে ডিউটি দিয়া কথা আছে হা তামানে আমাৰ কি হয় মাহৰ লাষ্টত অ মানে ডিউ টী দিয়ে চানডেত, এইটো মাহৰ লাষ্ট চানডে ন। যদি বোলে ডিউটি দিলে তেতিয়াহলেতো ডিউটিত যাম। এইটো চানডেৰ ছুটি আকৌ এক তাৰিখে দিব আমাক। অহা মাহত ছুটি দিয়ে, মানে চানডেৰ ছুটিটো আমাক আহ মানে বুধবাৰে দিব আৰু। এক তাৰিখে।
অ অ
সেনেকুৱা কৰে আৰু ইয়াত।
তেন্তে বুধবাৰে যাবা
তাকেতো চাওঁ ৰবাচোন যদি চানডে ডিউটি নিদিয়ে, তেতিয়াহ'লে চানডে যাম। আ ডিউটি দিলেতো আৰু বুধবাৰে যাম আৰু।
উম অহা শুক্ৰবাৰলৈ ৰোৱাহেঁতেন ভাল আছিলে।
হয় নিকি?
উম।
অ তেতিয়াললে আকৌ ভিনন্দৰ সেয়া জইনিং আছে নহয়, তিন তাৰিখৰ পৰা। শুক্ৰবাৰৰ পৰা তাৰ মানে, অ সি অ সিওতো যাব। সি নহলে আৰু দিগদাৰ হৈ যাব ন।
উম হে
হেই অ সেই তুমি মই এনেকে গ'লো হয় আৰু।
অহ অহ।
আৰু চাও দিয়াচোন তাৰ এতিয়া ডিউটিৰ পৰা ছুটি লব নোৱাৰে ন। উম তেতিয়া। তিন তাৰিখৰ পৰা জইনিং কৰাৰ পিছতে কত ছুটি ল'ব পাৰিব আৰু।
তাকে, তাৰ আগতে গৈ অহাই ভাল।
সেইটো আধা আধি মানে কি বহুত বস্তুয়ে আনিব আছে, মোৰ খাৰু আন নাই নাই তাৰপাছত এয়া গলাত পিন্ধা কাণফুলি, আঙুঠি আঙুঠিও দুটামানে পিন্ধিম দিয়া বেছি নিপিন্ধোঁ।
উম উ চব খিনি আৰ্টিফিচিয়েল আনিবানে?
ফিচিয়েল আনিম, নহয় ভাবিছো সৰুকে কাণফুলি একযোৰ লম বুলি সোণৰ, এতিয়া দাম কমি কমি গৈছে সোণৰ।
আজিকালি আকৌ ৰূপৰ আঙঠিবিলাক ডিজাইন দিদি বৰ ধুনীয়াকে পায়।
আ এই তাৰ মানে মই ইয়াক সোনৰ ঘৰত ৰেগুলাৰ ইউজৰ কাৰণে। লাগিব ন সোণৰ
নহয় নহয় ৰূপৰ ৰূপৰ আঙুঠিবোৰৰ কথাইে কৈছো কাণফুলি পাঠক।
অ নহয় ন মই সোণৰ কৈ আছো। ধৰক, মই ৰূপৰ ব্ৰাইডেলত পিন্ধিলে ভাল লাগিব নেকি?
অ কিহল ৰূপৰ মানে আ আঙঠি কথা কৈছা? অ অ ৰূপৰ আঙুঠি বিলাক আজি আজিকালি ডায়মণ্ড দিয়া দিয়া ভাল ভাল পাই আকৌ।
হয় নি?
অ অ। নতুনকে আহিছে মানে ৰূপত ডায়মণ্ড দিয়া, বেছি দাম নলয় হা ষ্টাৰ্টিং তুমি ফি টিন হাণ্ডেডৰ মানৰ পৰা মই দেখ
অ ঠিকেই আছে।
বৰ ধুনীয়া ডিজাইন মানে, এনেকে আৰ্টিফিচিয়েল বেলেগ আঙঠি লোৱাতকে মানে সেই ৰূপৰ সেইবিলাক আঙুঠি লোৱাই মানে ডেইলি ৱেৰৰ কাৰণে ভাল হয়।
অ অ চাও দিয়াচোন। মোৰ যে সেই আঙুঠি আছিল যে ৰূপৰ সেই আঙুঠি কিমান জান। না মানে মই ৰাজস্থানৰ পৰা আনিছিলো সেইটোৰ দাম তেতিয়া চনো বাৰ বিয়াৰ। টাইমত এশ আশী টকা লৈছে।
উম।
ৰূপ হয় এতিয়াও কালাৰ যোৱা নাই সেইটো তাৰ মানে পিন্ধোতে পিন্ধোতে অলপ হে হৈছে ধুই দিয়া। লগে লগে ধুনীয়া চাফা হৈ যায় সেইটো।
উম ৰূপৰ আঙঠি এনেও বেছি দাম নহয় ৰাজস্থানৰ ফালে।
অ নহয় নহয় বেছি দাম নহয় অ অলপ কম দামতে। পাই যায় তাতে। কমতে পায় কমতে মানে ভাল বস্তু পায় আৰু যাতে।
এইবাৰ গলে তোমাৰ কাৰণে আনিম দিয়া। ৰূপৰ আঙঠি এটা উম। মূৰটো পিন্ধি চাবা সেই জোখৰে লৈ আহিম।
উম উম মোৰ নহয় আমাৰ মানে জেঠাই এজনী। এ জেঠাই নহয় পেহী এজনী মানে ৰাজস্থানত বিয়া হৈছেতো। সেই পেহীজনীৰ মানে ভিন। অ পেহাটোৱে আহ যাওঁতে মানে আহোতে ৰূপৰ আঙঠি অলপ লৈ আহিছে। মানে চালিবোৰক দিবলৈ। অ তাৰপিছত অ অ আমাৰ চবকে এটা এটা বিল। লাইছিলে মানে তাত মিনা কৰোৱা পাই ন ৰং।
উম উম মোৰ মোৰতো দেখা নাই তুমি। সেইটোত অ ৰঙা ৰঙা অলপমান মীনা কৰাই আছে সেনেকুৱাই।
উম আমাৰ এনেকা ৰেড গ্ৰীন ইয়েললউ
অ অ সে অ সেনেকুৱাই পায় তাতে।
উম।
পৰা আকৌ কালাৰ নাযায়।
অ।
অ কিছুমান চাবাচোন যদি।
নাই সেইটো আজিলৈকে কালাৰ নগলে সৰু হোৱা কাৰণে মানে। ভাঙি মেলি বনাব পাৰিম নেকি কিন্তু ইয়াত মানে নোৱাৰো বুলি। কলে মীনা কৰোৱা আঙুঠি বিলাক ইয়াত নবনাই।
অ আমাৰ ইয়াত তাৰমানে আহা নাই অসমত আহা নাই আৰু। এইটো ৰাজস্থানত বেছি চলে। এতিয়াতো আৰু চবফালে চব বস্তুয়ে পায় বিয়পি যায় নহঁ।
উম উম মানে মই বহুত বছৰ আগৰ কথা কৈ আছো বাৰু।
উম। মই আমাৰ তাততো চলিয়ে থাকে একটোৱে তাৰ মানে। পূৰ্ব যুগৰ পৰাই এনেকুৱাই ডিজাইন এইবিলাক চলি আছে।
উম।
উ তাত কাপোৰ চাপোৰ বহুত। কমতে চিলাই দিয়ে জানা আৰু কাপোৰৰ দাম বিলাকো বহুত কম তাতে আমাৰ।
উম উম বুজিছো।
অ চুইজাৰ হওক কিবা হওক বহুত। মানে তাতে কম প্ৰাইজত পায় বস্তুবিলাক। উম বেগ খালী কৰি লৈ যাবা তাৰ পৰা ভৰ্তি কৰি লৈ আহিবা
তাকেহে আৰু।
অ অলপমান দুটামান কাপোৰ ল'বা লৈ পেলাই তাতে বজাৰত যাই পুৰা ঠিকছে শ্বপিং কৰিবা।
বিয়াখনকে উদয়পুৰত পাতোংগে নেকি?
অ বহুত দাম।
হে হে হে ধেমালি কৰিছোঁ
পইচা, অহঁ পাৰি নোৱাৰা নহয় দিয়াচোন। অ ধেৰ লাগে পইচা তীতে বিলাবলাক বুক কৰোতে বহুত পইচা লাগে।
উম।
উম। কৰিব বজাৰ পাতিৰ কাৰণে ভাল আৰু। শাৰী চাৰীৰ কাৰণে ভাল চুইজাৰৰ পিচ তিছ এইবিলাক বহুত কমতে পায় তাতে।
উম।
চুৰটৰ পৰা আহে ন চুৰতত তাতে মেনুফেকচাৰিং আছে নহ তাতে। ফেক্টৰী আছে ফেক্টৰী কৰাহে আহে বস্তু বিলাক সেইকাৰণে। কাৰণ দাম বিলাক বহুত কম।
তাকেহে, আৰু যাব লাগিব চাব লাগিব।
উম উম উলাবা, কেতিবা লৈ।
তোমালোক গ'লেই আৰু
এনেও যাব লাগিবই পাছত ন।
উম তাকে।
অ অ তেতিয়াই ফুৰা হৈ যাব আৰু।
তাকেহে আৰু, কোনোবাই ফুৰাবলৈ নিয়ে যদি।
নিব দিয়া ৰাহুলে নিব নহয় তোমাক ফুৰাব কাৰণে।
অ, তাৰ লগত বাৰু যোৱা কথা হৈ আছিলে।
উম উম উম তাকেতো ইয়াৰ পাছতে যাব লাগিব আৰু এতিয়া নোৱাৰা দিয়া।
তাকে বিয়া, হৈ মেলি একেবাৰে হেৰি কে আছিলে।
অ, অ অ আগতীয়াকে গ'লে আৰু। আৰু তাতে, হগামাই ঘৰ।
নাই নাই ফুৰিবলৈ যোৱা কথা কৈছো।
অ সেইয়েই যাবা পাছত ন।
উম উম যাব লাগি
বাকী ভাত কোনে বনাই আছে।
ভাত মায়ে বনাই আছে।
মায়ে বনাইছে আহ। শিকিলোৱা শিকি লোৱা তুমিও শিকি লোৱা আৰু ভাত। চাত বনোৱা তুমি ৰুটি বনোৱা শিকা।
তাকেহে আৰু।
আহ। ৰুটি চুটি বনাব লাগিব।
উম কৰিবতো চবেই লাগিব এতিয়া।
অ এতিয়া পৰা আৰু শিকি লোৱা আৰু ন।
উম তাকে শিকিব লাগিব। লাহে লাহে কৈ, ঠিকে আছে দিয়া।
অ দিয়া ঠিক আছে দিয়া পাছত ফোন মাৰিম দে।
অ ঠিক আছে।